হেল্ল' অ বন্ধু শুনিছা নে
অ শুনিছো শুনিছো যাব ত কোৱা অ অ ক আছোঁ দিয়া ভালে তাকে বহুত দিনৰ মূত ফোন কৰিলোঁ পুৰণি কালবোৰ মনত পৰি গ'ল এতিয়া অলপমান এই চাহ তাহ খাই পেলাই অলপমান এনেই খোজ কাঢ়ি আছো অলপ চলপ
তাকে তো অকলে খোজ কাঢ়িছ ন তোমাৰ লগত
নাই নাই বৰ্তমান অকলে ৰবা আজি হলে এনে এনেই ঘৰৰ ওচৰতে এনে বন্ধু আছে কিন্তু এই কামে কাজে আজিকালি ব্যস্ত নহয় আজ এই জানাই আজিকালি মানে এই বয়সত মানে কিছুমান মানে কাম কৰি থাকে তাকে নাথাকে ভালকে ল কোৱা ন হয় এই মানে আগৰ দিনবোৰ মানে আজিকালি নাই আৰু
অ হয় হয় হয় এই সৰু অ মানে সৰুকালৰ মানে কি আৰু সৰুকালৰ এই আছে আ লগ এতিয়া লগে নাপাওঁ চব কামে কামি ব্যস্ত তোমাৰ আগতে ভাল আছিল মানে তোমাৰ সৰু ালতে ভালেছিল স্কুলত গৈছিলো স্কুলৰ পৰা আহি তাৰমানে বল খেলিব গৈছিলো বেলেগ চিন্তা নাছিল আৰু
ঠিকে ঠিকে ঠিকে কিন্তু এতিয়া ডাঙৰ হৈ পেলাই মানে চিন্তা ভাৰাোৰ অলপমান বৃদ্ধি যায় এতিয়ে
মানে আছে চব ব্যস্ত হৈ
ব্যস্ত ব্যস্ত ব্যস্ত মানে আহ কেতিয়াবা মানে আহ ডিউটি কৰি আহি পেলাই কেতিয়াবা মানে লগ পোৱা যায় কিন্তু বহুতুমও নহয়
হয় এ তোমাক কোৱাচোন সৰুকালৰ
অ সৰু কালৰ সেয়ে দিয়া একে অ একে ভাল স্মৃতি আছে মানে আছে এতিয়াও আজিকালিও আছে সৰু কালৰ বন্ধ ৰ আছে এইটো মানে কি কামে কাজে ব্স্ত মানে ফোন কেতিয়াবা ফোন কৰিলেও মানে কেতিয়াবা নাপায় ৰচোন পিছত কৰি আছো এ সেনেকুৱা টাইপৰ সেনেকুৱা মানে ধৰণৰ হয় কেতিয়াবা ফোন কৰেে পিছত যে ফোন কৰে কিন্তু সেই মানে হেৰিতটো নাপ পাই আৰু তেতিয়া লগ পালে যেতিয়া
এনে সৰু কালত সৰু কালত কিবা এনে হেৰি কৰি পাইছ নেকি এই তোমাৰ অ কিবা চুৰ কৰি আনে কিবা কি এই আম চাম তোমাৰ চুৰ কৰি এনেকুৱা
অহ অহ পাইছো পাইছো পাইছো পাইছো এইবিলাক মানে বহুত চুজি আছে কিন্তু ক'ব গ'লে এই সেই সোণালী দিনবোৰ মানে মন পৰিলে এতিয়াও মানে
ম
কিবা লাগি যায় আৰু
কিবা লাগি যায়, আগতে ৰবৰ টৈঙাৰ বল খেলিছিলো যি মনত আছে কোনে খেলিছিলো নাহ ৰবৰ টেঙাৰ বল খেলিছিলো যে ফুটবল বল
অহ এইটোৱেটো সেইটোৱে সেইটোৱে সেইটোৱে বল খেলিবলৈ গৈছিলো, অহ স্কুলৰ পৰা কৰি ফেলাই মানে এইটোৱে আমাৰ আশা আছিল যে আজি বল খেলিব পাম বঢ়িয়াকে পাম আৰু বল খেলি ফালে হাত-মুখ ধুই কিনে সন্ধিয়া আ পঢ়িবলৈ লৈছিলো পঢ়াত মানে এইটোৱে চিন্তা আছিল যে আকৌ কালিৰ কাৰণে কি কৰো সেইটোৱে আৰু বেছি একো চিন্তাই নাছিল আমাৰ। আহ
যি বিলাকত যে ব্লেক এণ্ড হোৱাইট টিভি আছিল তাত যি চিৰিয়েল দিছিল তোমাৰ চ শক্তিমান যুনিয়ৰ আহিছিল চাইছিলানে শক্তিমান যুনিয়াৰ যি আছিল
অহ হয় শুনিছো শুনিছো এই বাপৰে সেইবিলাক মানে বহুত স্মৃতি আছে শক্তিমান হওক বা এইবোৰ যি হওক মানে
হয় স্কুলৰ পৰা আহি ছিল শনিবাৰে শনিবাৰে তোমাৰ
হয় হয় হয় ভাল ভাল ঠিকে ঠিকে ঠিকে অহ এইটোৱে এই কাৰণ মানে সেইবোৰ দিনবোৰ মানে ঘূৰি পাব কেতিয়াও নোৱাৰো আৰু ঘুৰাই পাব কেতিয়াও নোৱাৰো হা সেইটোৱে আৰু এই আৰু আজিকালি ল ল'ৰা ছোৱালী বোৰক চোৱাচোন মানে আজিকালি এই খেলা -ধূলাটো মানে কমি গৈছে
কমিছে কমিছে এতিয়া মোবাইল- মোবাইলতে তাৰমানানে তোমাৰ পাবজি খেলিব ফ্ৰী ফায়াৰ।
অহ ', সেনেকুৱা পাবজি তাইপ এইবিলাক ফ্ৰী ফায়াৰ এইবিলাক কিবা কিবি। অহ ', সেইটোয়েতো গেমত মানে বেছি হৈ পে অহ ', এইনে মানে। মন্ধটো অলপমান কমা নিচিনা হয়। যিহেতু লোক পাইফলে বন্ধু তাতে তো। আমিজি বেলেগ বল খেলো আঁহ। বল খেলা বা কিবা কিবি কৰা আমি যে বেলেগ কিন্তু এই আজিকালি এই গেমত ঘৰতে বহি মানে স্বাস্থ্যটোও বেয়া হয়।
বেয়া হয় ঘৰৰ পৰা ওলাই নাই ঘৰতে বহি থাকে।
ৰ লাই নাহেও মনৰ শক্তিটোও অলপমান কমি যায় আৰু চকুৰ শক্তিটোও কমে। এইটো ইমান। স্ক্ৰীণত ইমান সময় থাকে। এ আজিকালি মানে সেনেকুৱাই দেখা আছিল আৰু বিভিন্ন প্ৰান্তত।
অহ ', হয় আৰু তোমাৰ এই ছোৱলিবিলাক আজিকালি তাত মোবাইলত পানত পদ মণিপ তোমাৰ সেইবিলাকে আৰু চিখৰ - চিখৰ তিখৰ খাই আৰু তোমাৰ একদম দোকানত আড্ডা।
সেইটোৱেইটো- সেইটোৱেইটো সেইটো এটা বেয়া অভ্যাস বাৰু।
ভাল বস্তু নাখায় তোমাৰ চব বেয়া বস্তু।
উম', - উম',
স্কুল কলেজৰ আগত আড্ডা মাৰিব।
অহ ', সেইটো - সেইটো- সেইটোৱেই
এতিয়া নাই আৰু।
আস', নাই - নাই- নাই তাকেতো।
তোমাৰ কিবা? কোৱা কিবা সৰুকালৰ কিবা আৰু। কিবা?
সৰু কালৰ সৰু কালৰ মানে। কি আৰু এই যিহেতু ক'লা তুমি চুৰি তুৰি সেইবিলাক মানে। এই কিবা-কিবি কৰিছিলোঁ । মানে ফিল্ডত খেলিব যাওঁ। মানে কিবা-কিবি আম দেখিলে আম চুৰ কৰি লৈ আনো, বা আমাৰ মামাৰ ঘৰৰ। গৈ পেলাই আম-চাম দে। এ আম চুৰ কৰি আহো গালি গালি। গালিও পাৰে কেতিয়াবা মানুহ-চানুহ এই এইবিলাক মানে ভাল স্মৃতি।
হয়, হয় আৰু তোমাৰ এই এইবিলাকত, সাতুৰিব খাল খালত স সাতুৰিব খাল-চাল তোমাৰ এইবিলাকৰ। এইবিলাকেই আৰু। আৰু তোমাৰ এইবিলাক আৰু, সৰুতে খুব মাছ ধৰি মাছ ধৰিব গৈছিলো কিন্তু। মাছ তোমাৰ পথাৰত পথাৰত তোমাৰ তেনেকুৱা আৰু তোমাৰ এইটো।
উম।
এতিয়া তোমাৰ গৰু বিলাকৰ হাল বাইছিল ন' তেতিয়া। তাত নাছিল তেতিয়া।
সেইটোৱে সেইটোৱে।
তোমাৰ।
এইবিলাক চাই পেলাই আমাৰ মানে, ভাল লাগি গৈছিল। এতিয়া আজিকালি দিনত নাপায় এইবিলাক ইমান। উম, মানে আজিকালি বহুত কমি গৈছে এইবিলাক। কমি যোৱা বেয়াও হৈছে অ' আগৰ দিন নাই আগৰ দিন নাই। আগৰ দিনত মানে সোণালী দিন বুলি।
হয়, হয় এইটো তোমাৰ নব্বৈ। চনৰ তাৰমানে হেৰি আৰু নব্বৈ চন'লৈকে আছে।
হয়, হয়, হয়। ঠিকে ঠিকে।
মাক দুই হজাৰ পিছত নোহোৱাই গল।
অ নোৱা হৈছে নোৱা
নব্বৈ চনত দুই হেজাৰ আছিল তোমাৰ সাত পাঁচ মান গি আছিল
আছিল আছিল টো আছিল- সেইটোৱেই আৰু বাকী আৰু, এতিয়াৰ পৰা আমি মানে ডাঙৰ হবলৈ ধৰিলো, এই মানে কলেজত এডমিচন লোৱা হওক বা মহাবিদ্যালয় হওক তাতে যেতিয়া এনেকে তেতিয়া আমাৰ শেষ হল কাৰ্যকাল। মানে এইবিলাক মানে আমি যেতিয়া ডিগ্ৰী গ্ৰহণ কৰা হৈ গ'ল, তেতিয়া আমাৰ মানে নিজে কামে কামে ব্যস্ত হৈ পেলাই ইফালে ইফালে পথত মানে গুচি গলো আৰু মতেতিয়াৰ পৰা মানে অলপমান হে কমি যায়, যদিও ফোনত মানে হেৰিটো থাকে কিন্তু সদায় লগ পোৱাৰ যোনটো এটা আৱেগ থাকে হেৰি থাকে, আৱেগ অনুভূতি এইবিলাক থাকে সেইবিলাক মানে নোহোৱা হৈ গৈছে আৰু। সেইটোয়ে তোমাৰ কেতিয়াবা অনুভৱ হয় ন?
এতিয়া লগ নাপাওঁ দুই এটা লগ ক বন্ধু অ বাকী নাাপওঁ আৰু তোমাক
ঠিকেই
এতিয়া লগ নাই তোমাৰ দিনটো গুচি যায়গে কেবাৰে তোমাৰ পূজা চুজাই লাগ ব বিহু শিশু
ঠিকেই হয় হয়
তিয়া লাগ পা একলগে লাগ পা তেতিয়া ভি বিছিন দুই এদিন থাকে কোনোবাই চাকৰি কৰে কোনোবাই প্ৰাই প্ৰাইভেট জব কৰে
উম হয় কৰে কৰে এইয়টো ব্যস্ত হৈছে চবে ছে তাৰ মাজতো মানে কি আৰু একদিনৰ কাৰণে মানে চব মিলি পেলাই একদিন ওলাব পাৰ হিলে ভাল ন
অ ভাল তেনেকুৱা কিন্তু তেনে অ গ্ৰুপ ছিষ্টেম কৰি কেতিয়াবা তেনেক মানে খানা চানা খাব লাগে কেতিয়াবা
হাহি ধেমালি কৰিব লাগে
খাই দে মালি অ আগৰ কথা বনভোজ বনভোজ কৰিব লাগে ফুৰিব যাব লাগে এটোতো -
মানে ঠিকনাই নাথাকে সেইটোৱে সেইটোৱে আৰু আৰু
গৈছিল গাওঁত
অ গাঁৱত আছিলো মই ভালকে ভালে খিনি মানে প্ৰায় পোন্ধৰ জন মানে হ'ব চাগে পোন্ধৰ বিশ জন মানে সেনেকে আমি ক্ৰিকেট খেলিছিলো ক্ৰিকেট ক্ৰিকেট খেলিছিলো ফুটবল খেলিছিলো অ এটা ৰ নিচিনাই অ এটা বয়স হয় এটা বয়স হয় কিছুমান সৰু থাকে মানেহুত বেছি ইমান হে ন মানে আৰু দুবছৰ ম থাকে বা এবছৰ ডাঙৰো থাকে ত ইমান মানে হেৰি নাই আৰু বয়স
অ এনেকোৱা হয় আমাৰো তেনেকোৱাই আৰু দহ পোন্ধৰ জন আছিলে এতিয়া চব নাই আৰু এতিয়া লগ নাপ
উম নাই নাই নাই নাই কৰ'বাত লগ পালেও তুমি দুই এজন হে ভালকে লগ পাবা আৰু বাকীবোৰ আৰু একেলগে চববো কেতিয়াও দেখা নোপোৱা হা কোনোবা ক'বাত বাহিৰত যাই পঢ়ে উ দূৰত চাকৰি কৰি আছে পাৰিলে তোমাৰ এই অসমৰ বাহিৰৰ আৰু হেৰি আ ভাৰতৰ বাহিৰতে চাকৰি কৰিছে মানে
অহ অহ সিহতে মানে এনেকোৱা কৰে আহ এই মানে জীৱন চলি আছে
উম সেটোৱে সেই
এতিয়া তুমি হেৰি কেইটালৈকে চাৰি বাৰ
অ আছো ৰবা এনেই খোজকাঢ়ি খোজ কাঢ়ি আছো আৰু ঘৰত যাওঁ আৰু পৰা যাই পেলাই থাকে এনেকে হা আ
দেইলি কেই কিলোমিটাৰমান কেইকিলো কে কিলমিটাৰ মান খোজ কাঢ়া
অ ডেইলি কিলোমিটাৰ হিচাপত নাই মই মানে কি আৰু আধা ঘন্টা সময় থাকিলে মানে আধা ঘণ্টাই খোজ কঢ়ো আৰু এনেকে কিলোমিটাৰ বা কিমান হয় ইমান গম নাপাওঁ তিনি কিলোমিটাৰমান হ'ব লাগে এই আধাখন অ তিনি মান খোজ কাঢ়িব লাগে আৰু এই শাৰীৰিক ব্যায়ামটো কৰি থাকিব লাগে
অ অ মইজি খোজকাঢ়াই নাই ৰ'বা চাৰিদিন মান খোজকাঢ়াই নাই
খোজ কাঢ়িলে এই আৰু উম ঠিকে আছে দিয়া আজি বাৰু বাৰ্তালাপটো ভাল লাগিল কৰি পেলাই সকলোৰে জীৱনৰ ওপৰত কৰিলো অহ ঠিকে আছে দিয়া ভালে ঠিকে আছে ভালে থাকিবা অহ অহ অহ অহ